হেল্ল' অহঁ কোৱা, অহঁ মুভি চাই আছিলো ৰবাত তুমি কি কৰি আছা।
মই এনেই বহি আছিলো কি মভি চাই আছিলা তুমি
অ এই হিষ্ট্ৰি মুভি দিছে টিভিত সেইটোয়ে চাই আছিলো মোৰ ঘৰৰ মুভিবোৰ হয় মোৰ ভূতৰ মুভিবোৰ ভাল লাগে ন সেইকাৰণে সেই
অ অ আৰু আৰু কমেডি মুভি চাই ভাল পোৱা কি নাই।
হয় কমেডি মুভিও চাওঁ ভাল লাগে কমেডি মুভি মানে যেনেকুৱা হ' ভুল বলীয়া কাঞ্চনা সেইবোৰ ভাল লাগে কমেডিও থাকে ঘৰৰ,
অ শৰৰ থাকে সেইবোৰ মোৰ সেইবোৰে ভাল লাগে যেনেকে ঘৰৰ আৰু কমেডি মিক্স থাকে বুলি বৰ ভাল লাগে মোক অ তুমি ভাত খালা
কি কৈছা হয় অ এতিয়া খাম এতিয়া খোৱা নাই
অ অ খালো মই খালো এতিয়া অ তুমি কি হে এয়া হৰৰ মুভি টো কিয় ভাল পোৱা মানে তুমি ভত বেছি ভাল পোৱা ক চিন কিনি বেছি ভাল পোৱা।
মানে ভুতৰ মুভিটো ভাল লাগে মানে চাই কিনে এইটো ইন্টাৰেষ্ট লাগে আৰু সটো চাই কিনে মানে এ এইটো ৰিয়েল লাইফত বুত দেখাই নাই ন সেইকাৰণে আৰু এনে মুভি চুভ ফিল্মত, চাইলে ভাল লাগে। আৰু সেইটো
অ অ
এনেতো তাতে এনেকুৱা মাজ মানুহে থাকে এইটো ৰিয়েল নহয় ন সেইটো মানুহে থাকে ন জেনেকে টোদেখা নাই কেতিয়াও সেইকাৰণে বোৰে চাই ভাল পাওঁ আৰু তুমি ভাল তুমি ভাল নোপোৱা নেকি?
মই ভাল পাও ঘৰৰ মু কোনু ভূত আহি মই চাব ভাল নাপাওঁ মই বহুত মানে মোক ভয় লাগে। ভোতৰ ফিল্ম চাব গৈছিলা, খালি কমেডি চিন খিনি চাও আছিলা আৰু কমেডি, মই মোভি বছি বেছি ভাল লাগে সেইকাৰণে। যিবোৰ কমেডি হয়
কমেডি মুভি চোৱাইনে বেছিকে।
মই বেছিকে হেৰা ফেৰি চাও। ধামাল সেইবোৰ চাই কেনে ভাল পাওঁ।
আচ্ছা, ধামালৰ তোমাৰ কি কি ভাল লাগে, মানে ধামালৰ তোমাৰ কি চিন বেছিকে ভাল লাগে?
ধামালৰ মোৰ চব চিনে ভাল লাগে অলে এইয়া এইটো তাৰে হিৰ কেইটা বহুত কমেডি কৰে ন সেইকাৰণে সিহঁতৰ চব চব চিনতে কমেডি আছে। সেইবাবে সেইবোৰ ভাল লাগে।
হয় সেইটো ঠিকে ক'লা তুমি মোকো ভাল লাগে সেইবোৰ কমেডি ফিলিম চব চাই কিনে। বেছিতো এই অক্ষয় কুমাৰৰ ফিল্ম চাই কিনে ভাল লাগে।
ভাল লাগে অ, অ মোক অ মোক অ আৰু অজয় দেৱ গানৰো ভাল লাগে অ।
অজয় দেৱগণৰ আৰু ভাল লাগে হয়।
কি কৰে, যেনে ধামালত অ ন গলমালত ফিলিম গ কুমাৰৰ যেনেকা আঙুলি তেৰা কৰি দিয়া চিন সেইবোৰ
অ অ সেইবোৰ ভাল লাগে। অ, এনে কিমান বাৰ চোৱা তুমি এ মানে এটা ফিল্ম কেইবাৰ চালা?
মই বহুত বাৰ চাও, তুমি?
ময়ো বহুত বাৰ চাওঁ মানে মই চাই থাকো যেতিয়া টিভিত দিয়ে ম চাই থাকো এনে ম মোবাইলত চোৱা নে তুমি ফিল্ম
মই মোবাইলত বেছি চাই ভাল নাপাও, মই মানে, ডাঙৰ স্ক্ৰীণত ভাল পাওঁ তুমি?
এনে মোবাইলত কি কি এনে মুভি নোচোৱা নেকি মোবাইলত?
চাব ক'ব গ'লে এ মোবাইলত চাই কেনে সিমান ভালাগ যিমান টিত চায়েনে ভাল
হয় হয় মানে মোবাইলত মোবাইলত কিবা কিবি এই কে ড্ৰামা সেইবোৰ যে দিয়ে সেইবোৰ নোচোৱা
অ আৰু শুনাছিলোন তুমি অসমীয়া মুভি চোৱানে?
অ অসমীয়া মুভি মই সেনেকুৱা চোৱাই নাই কেতিয়া এনে কমেডি চাইছিলো আগতে এটা কিবা খাপ লাংগ বুলি দি সেই মানে কমে চিৰিয়েল অ এইটো ভাল লাগিছিলে সেইটো চাই ন অসমীয়া মইচোৱাই নাই তুমি চাইিছা নে অসমীয়া
অসমে চা মই চাইছিলো আগত ততে জোন বাই চাইছিলো এই এতিয়া ইমান ভাল লগা নাই মুভি গিলাক মুভিগিলা ভাল লাগিছিল কমেডিও আছিল চাইছিলো মায়ে।
অ অসমীয়া বেছিকে চোৱা তুমি?
পাইছিলো আগতে চাইছিলো এতিয়া চোৱা নাযায় ইমান।
আত্ছা মই নাচাওঁৱে মই। অসমীয়া মানে এনেুৱা চোৱাই নাইকিতি আৰু এনেই মইতো এনেই টিভিততো স অসমীয়া এইটো মানে এপ নাজানো চেনেলৰ নামবোৰ সেইটো মান চ ল এ আগতে চাইছিলো তেতিয়া ন মই নাজানো মই কোনটো? চেনেলত দিয়ে সেইটো মানে নাজ জানো এ ৰক মনে নিউজ চালে তেতিয়া আহি যায় কেতিয়াবা এতিয়া চাওঁ আৰু এনেই নাচওঁ আৰু
অসমীয়া চেনেলতে দিয়া এইটো নিউজৰ চেনেলতে ৰ কৰি আছিলে আগতে দুট মানত সেইবাবে তাতে চাব পৰাাৰ যায় এতিয়াও দিয়া নেকি চাগে আমি তে খাবা নাযায় যিহেতু তুমি কি এতিয়া এতিয়া মুভিটো খতম হ'ল নেকি? না চাই আছা।
অ এতিয়া চাই আছিলো এতিয়া তুমি কল কৰিলাহে
আহ অ দে আহ আৰু এ
চাউথৰ মুভি চোৱা নেকি? চাউথ ইণ্ডিয়ান মুভি
মুভিটো চাও চাউথৰ মুভি আগতে চাউথৰ মুভিও বহুত কমেডি থাকে ন সেইকাৰণে মই চাওঁ চাউথৰ অ কঞ্চনা ভাল লাগে। কঞ্চনা ৱান কঞ্চনা টু বহুত ভাগ আছে কাঞ্চ আৰু কিবা আৰু মুভিবোৰ আমাক হলত চাই বেছি ভাল লাগে ন।
হয় হয় অ অ চাই পাইছো হলেতো ভাল লাগে অ তোমাক ভাল লাগে নে হেল্ল'
চিনেমা হলত
অ অ চিনেমা হলতো চাও তুমি চোৱা নে? অ ভূতৰ ফিলিম কিটা আজিলৈকে যোৱাই নাই মই চিনেমা হলত তুমি চাই পাইছা অ
চাবতো মন আছিলে এবাৰ কিন্তু বহুত ভয়ানক হ'ব চাগে।
তাকে অ অ সেইকাৰণে মানে এনেত নৰ্মেল ফিল্মবোৰ চাই ভাল লাগে এনেই ফেমেলি ফ্লিম হ'লে অহ এনেই তুমি ফেমিলি ফিল্ম কি
মই চাইছো এইটো হিন্দী মুভি চাইছিলো ফেমিলি ফ্লিম এইটো হাম চাথ চাথ হে
অ অ অ সেইবোৰ ভাল লাগে। আজিও চাও মই সেইবোৰ ফিল্মতটো এতিয়ালৈকে মানে আজিও মানে চোৱা যায় আৰু ভাল ল আছে ন সেইকাৰণে
চাইছে ন হাম চাথ
হয় কোৱা অ অ চাইছিলো
তুমি অ ভাল লাগে না
অ ভাল লাগে আৰু এনেই তুমি এনে চাউথৰ হিৰবোৰৰ নাম জানানে।
তি অ চাউথৰ হি ইমান নাজানো আলু পাও অলপ ভাল লাগে আলু।
অ অ আ্লু অৰ্জুন অ।
অ তো ম ক। হিলবোৰক।
সেইটোতো মোকো ভাল। মোক তো চাউথৰ হিৰোবোৰ ইমান নাজ। জানো আলু য তুমি কৰা সেইটো চাইছিলো সেইটোতো ভাল লাগে আৰু এনে হিন্দী এনে হলিউড বলিউডৰে ভালে লাগে আৰু তোমাক এনে। কি কি হিন্দী মুভিৰ কোন কোন। হিৰো ভাল লাগে।
মোক হিন্দু মবোৰ এতিয়া ভাল লগাটো বেছি নাই চাউথৰে অলপ। ভাল লাগে চাউথৰ ৰামকো ভাল লাগে ৰামো আছে? ধীৰৰ নাম।
অ হিন্দী হিন্দী মুভিৰ। কিু মই এনেই এ কি কয় বৰুণ ধৱন ভাল পাও আৰু টাইগাৰ চও। আৰু আগৰ আগৰ কেইটাতো? ছলমান খান আৰু এ শ্বাহৰুখ খান।
অ হয় সেই কেইজানো মোকো ভাল লাগে।
অ তোমাক ভাল লাগে। আৰু এনে হিৰইন বোৰ কোন কোন ভাল লাগে। কি হেল্ল'